েল্ নমস্কাৰ জয় যখ
নমস্কাৰ হয় নমস্কাৰ জ অসম কোৱা
কি খবৰ
এ ভাই এনে চলি আছে আছিলো এনে ঘৰতে আমাৰ মানে স্কুলতো বন্ধ ন আজ ই কাৰণে বহি আছিলো
অ স্কুল অ বহি আছে স্কুলতটো বন্ধ আছে কি মানে গৰম মানে গৰমৰ ছুটি চলি আছে নেকি
গৰমৰ ছুটি তটো চলি আছে ভাইে ৱাই এক মছ মান হ'ল আৰু মানে দহ দিন মান আছে
অ যাই আমাৰো চম চলি আছে স্কুলটো বন্ধ আমাৰো মে গৰমৰ বন্ধ ষ্টাৰ্ট হল এতিয়া মই ঘূৰি আহিলো বাহিৰ বলা মানে আইতা মানে মোৰ আইতা ঘৰ পৰা আইতা ঘৰত গৈছিলো
প না
মোৰ আইতা ঘৰ তোমাৰ ঘৰৰ ওচৰতে অ মোৰ আইতা ঘৰ তোমাৰ ঘৰৰ ওচৰতেো আছে তুমি জানাই উ তুমি যত থাকে তাতে মোৰ আয়তাই কৰ
অ'।
হে এইটোৱ।
মই-মই মানে যোৱাই নাই। মই মানে দেৰ মাছ মান বন্ধ আছিল না আমাৰ স্কুলটো, মোৰ মানে ক'তো যোৱা নহ'ল মোৰ মানে ঘৰতে আছিলো মই বহা বহি।
অ, কি কিবা হ'ল নেকি তোমাৰ? এনে মানে কেনেকে চলে তোমাৰ তোমাৰ বিয়া হ'ল?
মোৰ বাইৰ বিয়া হ'লা।
অ, বা তোমাৰ বাৰ বিয়া হ'ল, মানে বাইদেউৰ তোমাৰ বাইদেউৰ বিয়া হ'ল না?
অঁ।
কি ম অ অ বাইদেউ তোমাৰ বিয়া হ'ল মানে
অ, অ।
ক'ত হ'ল কি মানে কেনেকা হল কিয়া
মানে মোৰ বাৰ বিয়াটো হ'ল বিহাৰত হৈছে মোৰ।
অ, বিহাৰত
অঁ।
অ, ভালে আছে, কি কি মানে মানে কি কি কৰি মানে কৰিছে কোৱা? কেনেকুৱা হল, কি কি হ'ল বিয়াত, কৈ থাকি ম
হাজবেণ্ডেতো ভালে কমাই এইটো চাকৰিটোও ভাল কৰে।
উম, কি অ, ক'ত থাকে, সি
এ মুম্বাইত থাকে।
অ, মানে ইহঁতৰ ঘৰ মানে মম মানে বিহাৰতে আছে কিন্তু চাকৰি মুম্বাই-মুম্বাইত ঘৰ না?
সিহঁতৰ ঘৰ বিহাৰত আছে, মানে বেছি বেছি দেৰি নাই মানে এক-দুই ঘন্টা মান লাগে। সেইটোয়ে ভাই বিয়া মানে
এনে তোমাৰ বাইদেউ ক'ত থাকে মুম্বাইত থাকে না বিহাৰত থাকে?
মুম্বাইত-মুম্বাইত।
অ, চাদুটো কেতিয়া হ'ল তোমাৰ দিদি
এ দুই মাছ আগতে হ'ল মোৰ বাইৰ বিয়াটো বাইদেউৰ।
অ, তুমি যোৱা নাই মই-মই মই শুনা পাইছো তুমি যোৱা নাই বো তোমাৰ এক্সাম চলি আছিল বোলে।
অঁ, মোৰ পৰীক্ষা আছিল না সেইকাৰণে মই যোৱাই নাই কিন্তু মানে কথাটো হৈছে যে মই মই যদি যাওঁ মোৰ পৰীক্ষাটো এৰিবলৈ হ'ব, সেই কাৰণে মই যোৱা নাই।
নিজৰ মানে বাইদেউ বিয়াত যোৱা নাই সেইটো মানে শুনি মানে বেয়া লাগিল মোক, দুখ লাগিল মোক সেইকাৰণে মোক এইকাৰণে মই তোমাক কল কৰি দিছো মই লগৰ পৰা শুনা পাইছো যে সি নিজৰ বাইদেৰ বিয়াত যোৱা পাৰে এক্সামৰ কাৰণে মানে পৰীক্ষাৰ কাৰণে।
উম, নহ'লে-নহ'লে ইয়াতে মোৰ মেট্ৰিকটো বাদ দিব লাগিছিল।
অ, এইটো ন কি কৰি এইটো পঢ়াটো ভাল ফাৰ্ষ্ট
অ, সেইটোয়ে পোৱাটোতো ফাৰ্ষ্টত আহে।
উ পাছত এনেই গ'লা কি না ঘুমা কাৰণে ঘূৰবা কাৰণে।
এ যোৱাই নাই মই, মোৰ মানে দুই-তিনি বছৰ মান হ'ল মই যোৱাই নাই ঘৰতো।
অ, মানে আজি আজিলৈকে যোৱাই নাই তুমি মানে।
নহয় মই যোৱা নাই, মই নিজে দেখা নাই মানে।
অঁ। এনে চাবিনা বিয়াাটো ক'ত হৈছিল তোমাৰ, মানে তাৰ বাইদেৰ বিয়াটো ক'ত হৈছিল?
অ, মোৰ বাইদেৰ বিয়াটো, বিয়াটো মোৰ নিজৰ ঘৰতে হৈছিল বিহাৰত।
অ', নিজৰ ঘৰ বিহাৰতে হৈছিল। অ', ভালে হয়, এনে তোমাৰ মানে মা দেউতা গৈছিল। তুমি যোৱা নাই খালি।
নোৱাৰে মা দেউতা আৰু, আৰু এটা মানে বাইদেউ আছে সেইটোও গৈছিল।
অ', সৰু বাটো গৈছিলে ন' তোমাৰ।
অ', মাজলটো মাজলটো।
অ', মাজৰটো উম, ভালে আছে। খালি তুমি যাব পাৰা নাই, বাকী চবেই গেছিল মানে গোটেই ফেমিলিটো গেছিল।
বেয়া কথা হ'ল না, এইটো বিয়াত যে ভাইয়াই বিয়াত যে ভাই
অ', ভায়ে যোৱা নাই। এইটো মেইন নিয়ম চিয়ম কোন কৰিছে তোমাৰ নিয়ম?
মোৰ ইয়াতে মানে কাজিন আছিল কাজিন, সেইটোৱে কৰিছিল।
অ', অ', তোমাৰ মা আছিল মানে ককাৰ ল'ৰা না?
অ', হয়, হয়।
এ, আৰেটো বেয়া লাগিছে মোৰ শুনি তুমি নিজৰ দি বাইদেউ বিয়াত যোৱা নাই।
মোৰ নিজৰ বেয়া লাগিছিল, মোৰ নিজৰ চকুৰ পৰা পানী ওলাই গেছিল।
কি কৰিবা, এইটো মে-মেট্ৰিক পৰীক্ষাটো ইমান ডাঙৰ কৰি হয়, ন' সেইটোতো তুমি মান কিবা হ'লে বেয়া হ'লে, বেয়া হ'লেটো ভাল নহয়।
অ', সেইটো পৰীক্ষাটো বাদ দিলে ভাই পৰীক্ষাটো বাদ দিলে আৰু এক বছৰ ৰখিবলৈ হয়।
সেইটো, আমাৰ অসমত কিবা কম্পাৰ্মেন্তেল নাই।
অ', সেইটোয়ে কথা না!
ডাইৰেক্ট নেক্সট বছৰ দিব লাগিব সেইটোহে।
উম, উম, হয়, হয়।
এইটো এই বছৰ পৰা কৰিছে তোমাৰ।
অ', নাছিল, নাছিল।
তোমাৰ টাইমত নাছিল। আমাৰ টাইমত তোমাৰ টাইমত নাছিলে, এইটো এই মানে এই-এই এইবাৰত কৰিছে। কম্পাৰ্মেণ্টেল এইবাৰ চবেই কম্পেৰমেন্তেল। উম, আৰু আমাৰ টাইমত মুস্কিল আছিল টান আাছিল, পেপাৰবিলাক যেনেক আমি চোৱা আমি পুৰা হুনড্ৰেদ মাৰ্ক্সটো থেয়ৰী লিখিছোঁ, তুমি যেনে চোৱা আজি আজিকালি মা চল্লিশ মাৰ্ক্সটো মানে এন চি আহি যায়।
তুমি।
অ', আমি এইখন আজিকালি তুমি চোৱা ফৰ্টি মাৰ্ক্সৰ এম চি কিউ আহি যায়।
অ', সেইটোয় না, চল্লিশ মাৰ্ক্সৰ, মাৰ্ক্সটো এম চি কিউয়ে থাকে।
অ', দছ মাৰ্ক্স খালি ঠাই পূৰণ কৰা, ফিল ইন দা ব্লেঙ্কচ। এইটোয়ে আমাৰ টাইমত নাছিল, আমাৰ টাইমত কিমান খালি পাঁচ মাৰ্ক্স আছিল। খালি ঠাই পূৰণৰ, তাৰভিতৰত নাইন্তি ফাইভ মাৰ্ক্সয়েই থিয়ৰী আছিল।
ভাই আজিকালি চোৱা মানে আজিকালি না, মাৰ্ক্সটো মানে উঠোৱা মানে
অ'
মানে আগ-আগতে যি হাৰ্ড আছিল,
টাইমতো আমাৰ টাইমতো পুৰা টান আছিল, আমাৰ টাইমত টান আছিল আমাৰ প্ৰেক্টিকেল নাছিলে, এতিয়া মানে ইহঁতৰ সিঁহতৰটো সিহঁতেটো ত' বিছ মাৰ্কছ মান প্ৰেকটিকেলতে পাই, পাই যায়।
অ', হয়, হয়।
আমিতো পোৱা নাছিলোঁ সেইটো, সেইটোতো বেয়া কৰিছে না। এইকাৰণে ইছকুতিটো পোৱা নাই। উম, এইকাৰণে মই পইচাটো পোৱা নাই চৰকাৰৰ পৰা, খালি দুই পাৰ্চেন্তৰ কাৰণে। এনে মানে ল'ৰা বিলাকৰ ছেভেনটি থ্ৰীত আছিল না, সিহঁতৰো আছিল আৰু ছোৱালীবিলাকৰ সাঠিতে পাই যায়, এতিয়া
এতিয়া চাওঁ ময়ো, ময়ো মেট্ৰিকৰ পৰীক্ষা দিছিলোঁ মানে ময়ো মানে ফাৰ্ষ্ট ডিভিজন লৈ পাছ মই।
অ', ভালে আছে, ভালে আছে, কনগ্ৰেচুলেশ্যন।
চাইছো, চাইন্স ষ্ট্ৰীম লৈ পঢ়ি আছো মই, এতিয়া চাওঁ মই কি কৰিম আগত।
চা চাইন্স লৈছা?
অ, অ', চাইন্সে লৈছোঁ মই, এতিয়াটো মই, এটা, ইয়াতে এতিয়াটো ইয়াতে ডি পি এছ, নামৰ এক স্কুলত, স্কুলত।
অ ', স্কুলত, অ', ভালে সটো বাদ দিয়া আৰু মানে কি কি হল মানে তোমাৰ বাইদেউৰ বিয়াত কি কি দিলা তুমি মানে গ
গিফ্টোটো
মানে কিমান মানুহ আহিছিল? তোমাৰ মানে গাঁৱত কিমান মানুহ অ ', তুমিটো দিয়া মানে, তোমাৰ গাঁৱত কিমান মানুহ আহিছিল, কি কি হৈছিল, কি কি?
আমাৰ গাঁৱত পুৰা ন হাজাৰ মানুহ আহিছিল।
বা, ন' হাজাৰ মানুহ আহিছিল?
অ', খাবলৈ।
ভালে আছে খাবলৈ, কি কি মানে কি কি আছিল, তোমাৰ আইটেমত কি কি আছিল, খাব কাৰণে।
আইটেমত আছিল, কি কয় ভাত আছিল, পোলাও আছিল, দালি আছিল আৰু কি কয় টো কি কয়, পকৰা আছিল পকৰা।
চছে নাই ইয়াতে ন এ নতুন পায়, এইটো নতুন, সেইটোৱে। কি কিমান হাজাৰ কৰিছে, উম সেইটোৱে। আৰু কোৱা কিবা, মানে মানে কিমান জন আহিছে, তোক কৈছ আৰু কি ন' হাজাৰ মানুহ আহিছে না, কি গিফট দিলা তুমি
অ ', মইটো একো দিয়া নাই, মায়ে আৰু দেউতাই দিছিল মানে সোণাৰ এইটো দিছিল, নেকলেচটো।
অঁ। ভালে অ ', কিমান টকা পৰিছিল।
সেইটো মানে দেৰ লাখ মান পৰিছিল। অ', দাম আছে ন', সোণাৰ দামটো বাঢ়িছে না।
অ', সোনৰ দামটো ব়াঢ়িছে।
অঁ।
কেনেকে মানে, কেনেকৈ জ মান দেত পুৰা কষ্ট আছিল ন' পুৰা।
অ', একদম, একদম।
আৰু তোমাৰ দেউতা চাকৰি কৰে, চাকৰিৰ মতে ইমান ব্যস্ত নহয়। যেনে তেনে
ইমান মানে নহয়, ইমান মানে নহয়, সেইটোযৱে লোন থন লৈ।
যোগাৰ জোগাৰ কৰি, যেনে তেনে বিয়াটো পাতিল মা দেউতাই, সেটোৱে কিন্তু ভাল এ, মই শুনা পাইছোঁ, লগৰ মানে লগৰ কেইটাই মানে গৈছিল, তোমাৰ মানে চিনাকি হয় মোৰ লগৰ ত সি কৈছিল মানে, ভালকে দিছিল কিন্তু বেয়া যেনে হয়, মানে ভালকে ধুমধাম কৰি হৈছিল।
অ', মানে যিমান মানে যিমান মাহ আমাৰ হৈছিল, সিমানে দিছোঁ মই।
অ', মানে তুমি যিমান পাৰা দিছা ইমান কৰিছা না সেইটোৱে।
অ', সেইটোৱে।
এ, তোমাৰ বোলে মানে তোমাৰ বাইদেউ হাজবেণ্ড, ইয়ো মনে ভালে ভালকে পইচা সেইটো মানে ভালকে বোলে দিছে, ৰিচেপশ্যনটো ভালকে দিছে, সিহঁতে।
অ, অ', সিও মানে ভালকে হেল্প, হেল্প, হেল্প
মানে, মান মানে হয়ত মানে মিলাই বিয়া বিয়াটো পাতিছিল না তুমি। দুনোজন মিলাই বিধ এইটো পাতিম, বিহাৰতে এ, ভালে আছে আৰু কি।
সেইটোৱে লাগে আৰু কি লাগে কোৱাচোন।
এই কি ক'লা? সেইটো ভালকে বিয়া হৈ গ'লে, এইটো আমাক লাগে আৰু একো নালাগে। এ, তোমাৰ বাইদো ভালকে থাকক তাতে যায়।
একে একেলগে থাকে না সেইটোয়ে ভাল লাগে।
অ' এনে এনে কিবা ৰিটাণ আহিছিল তোমাৰ বাইদেউৰ মানে? ঘৰতে, কি বা নিয়ম হয় না, আমাৰ তোমাৰ বিহাৰীত কি বা নিয়ম হয় ন'? পগ ফেৰা কৈ, পগ ফেৰা নিয়মত আহে।
উম, উম, হয়।
ত' তুমি তুমি তুমি লৈ আহিছা নেকি?
নয়, মইতো যোৱা নাছিলো মই।
অ' এইটোত কোনো যুৱ যোৱা নাই। কোনে লাগ বুলিনে, কোনে আনিছে তেনেহ'লে?
এইটো কি কয়, নহয় নহয় মানে এটা মানে ভাইটি আছিল মানে এইটোয়ে আনিছি
অ', অ' ভাইটি আনিছিল? অ' ভাইটি মানে ককাৰ ল'ৰা না মানে সেইটো মানে সেইটোত নিয়মবিলাক কৰিছে খিদিনা ককাৰ ল'ৰাটো।
অ' এইটোয়ে এইটোয়ে।
ভালে আছে যেনেতেনে থাকক, ভালে বিয়া হ'ল, ভাল লাগিছে মোক। এক আৰু মোৰো হেই কাম চলি আছিল সেইকাৰণে মোক মাতিছিল মানে তোমাৰ দেউতাই মোক মাতিছিল মোক নিৰ্মাণ পত্ৰ দিছিল কিন্তু মই দিব পৰা নাই, মোৰো মানে চাৰটে চলি আছে মানে।
অ'।
কি বন্ধনে চাকৰি কৰি আছোঁ যে। স্কুলটো বন্ধ আছিল এনে। এনেই যোৱা নাই মই মোৰ মাৰ
আচ্ছা তুমি চাক, আচ্ছা আচ্ছা, হয় হয়।
চাক মানে এনে কৰি আছোঁ মানে চাকৰি মানে স্কুলত আছোঁ ন' মই। মানে মোৰো আছিল মানে মন অ' মানে বাইবা এক্সাম চলি আছিল, সেইটোৱে সেইকাৰণে যোৱা নাই। সেইকাৰণে যোৱা নাই আৰু, আছোঁ যেনেতেনে আছ
মৰোতো নহয়, মৰোতো নহ'ল। ভাই ময়ো চাও, এইবাৰ মানে যোৱাৰ কথা আছিল আছে মোৰ ডিছ চেম্বাৰত যোৱা কথা আছে মোৰ।
অ' যাবা যাবা লাগে, মানে নিজৰ বাইদেউ না, তুমিতো জানা মোৰতো মইতো বাইদেউ নহয়, তোমাৰতো বাইদেউ আছে সেইকাৰণে কৈ কলোঁ তোমাক। মইতো অকলে আছোঁ, মোৰ সৰু ভাইটিৰ আছে, মোৰ নাই আৰু না। না বাইদেউ আছে না বণ্টি আছে। ময়ো আৰু মোৰ ভাইটি আছে, এক লগতে যাওঁ নহ'লে হয়, এক লগতে যাওঁ নেকি সেইটো মই কৈ আছোঁ, আমি এক লগতে যাওঁ নেকি, লগ পাবৰ কাৰনে তোমাৰ বাইদেউক।
ডিচেম্বৰত যাওঁ আমি।
অ' এইটো ভাল হয়, আমাৰ ছুটি থাকিব দিছে ঠাণ্ডাৰ বন্ধ থাকিব তেতিয়া যাম আমি।
সেইটোৱে, সেইটোৱে কথা।
উম, তেতিয়া চিউৰ যাম। তোমাৰ বাইদেউ মানে আমাৰ বাইদে মোৰ বাইদেউ আৰ কি।
সেইটোৱে সেইটোৱে, মোৰ বাইদেউ তোমাৰ বাইদেউ একে।
একে, ভালে লাগ এইযে ভালে লাগিছে কথা পাতি। ঠিক আছে বাৰু, ৰাখোঁ মই। ঠিক আছে বাৰু একো তেনে হলে ভালকে